হেল্ল'।
অঁ শুনিছানে?
অ' মই শুনি আছো।
অ, দে দে কি কৰি আছা?
মইতো বৰ্তমান এতিয়া এনেই আছো আপুনি কি কৰি আছা?
এনে ভাত পানী খোৱা বোৱা হৈ গ'ল।
অ' ভাতটোতো খালো অলপ আগত।
অ' উ উম। দেইবাৰু তেনেহলে এটা বিষয় লৈ কিনে আলোচনা কৰিবলৈ আপোনাক ফোন কৰা হ'ল আৰু আপোনালোকৰ এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ইচ্ছা কৰিল। হেল্ল'
অ' অ'।
উম।
পিছে আমি এতিয়া কিহৰ বিষয়ে কথা পাতিম?
অ' এই সময়ত আমি চমুকৈ ফল মূল খোৱাৰ ওপৰত আলোচনা কৰিম বুলি ইচ্ছা কৰিলো এনে আপুনি ফল-মূল খাই খাই ভাল পায় নে নাপায়?
ফল মূলটো ময়ে খাব ভাল পাওঁ বহুত।। মানে মোৰ ফল মূল খোৱা মানে সদায় খাব। ভাল লাগে আৰু এটা নহলে এটা কিবা এটা। আপুনি কিবা খাব ভাল পায় ন ফল মূলৰ মাজত?
হয়, হয়, বহুত তেনেকুৱা বৰ্তমানতটো চিজন টো লৈ কিনে বহুত তেনেকুৱা ফল, মূল আছে এই ছিজনেল আৰ এতিয়া বৰ্তমানত যিবোৰ ফল, মূল উপলব্ধ হৈ, হৈ, আছে। সেই সকলো ফল, মূলটোকে খাই কিনে ভাল লাগে।
অ, হয়ইতো এতিয়া ক'ব গ'লে মানে বেছিকৈ এতিয়া আম খাই ভাল পাওঁ আৰু আনাৰস আৰু এই নেমু টেঙা ৰস মানে চৰবত বনাই। সনে খাই ভাল পাওঁ আৰু।
হয়, হয়, হয়, হয়।
অ'।
খাব লাগে কাৰণ আমি ফল, মূল খোৱাৰ পৰাও নিজৰ শৰীৰটো নিজৰ দেহটোক কিছুমান ষ্ট্ৰং কৰি ৰাখিব পাৰি হয়, ন, নহয়।
অ, হয়।
কাৰণ আমি কিছুমান ভিটামিন সময়ত আমি ফল, মূল খোৱাৰ পৰাও আমি কিবা গ্ৰহণ কৰিও কৰিব পাৰি, সংগ্ৰহ কৰিব পাৰি।
আহ।
বৰ্তমানত এভেইলেবল ফল, মূল আছে লেতেকু তেনেকুৱা। আনাৰস তেনেকুৱা। আৰু আম, কঁঠাল, লেচু, লেচু বতৰটো তেনেকিবা পাৰ হৈ গ'ল হয়, ন, নহয়।
হয়।
মানে মইও এনেকে বহুত খাব ভাল পাওঁ লিছু ম বহুত লেচু খালো এতিয়া মানে গৰম বতৰ নহয় এতিয়া গৰম বতৰ মানে বেছিকৈ এনেকে ঠাণ্ডা বস্তু খোৱাটো মানে ভাল।
হয়, হয়, হয়।
আৰু মানে যিমান পাৰো আমি পানী থকা বস্তু ফলবোৰ খাব লাগে আৰু। আমাৰ মানে তেতিয়া দেহাত টো, মানে একো নহয় মানে ভালকে থাকে পানী লাগে ন, আমাক গৰম বতৰত আমাৰ শৰীৰতো মানে পানী নাথাকিলে মানে কি হয় আহ দেহাত মানে পানী নাথাকিলে বেমাৰ, বোৰ হয়, যেনেকে মাথা ঘুৰাই চাকিব চোৰ ল হলে মাথা ঘুৰাই এনেকে আৰু বহুত বেমাৰ বোৰ হৈ থাকে।
হয়, হয়, হয়।
এনে আৰু এতিয়া ফল, মূলৰ বহুত চিজন ন, মানুহবোৰে মানে ঘৰতো যদি ফল মূলৰ ঘ, গছ থাকে, তেতিয়া মানে অ, ভাল হয়। আৰু তেতিয়া অ, ঘৰতে খাব পাৰি ঘৰত থাকিলে নহলেতো আৰু বেলেগত মানে বাহিৰত কিনি বহুত পইচা যায়, ন।
হয়, হয়, হয়।
বহুত পইচা লাগা হয়। সেইকাৰণেই আৰু।
উম, উম, উম।
এতিয়া আপুনি সেইটোৰ বিষয়ে আৰু কিবা ক'ব বিচাৰিছানে?
হয়, হয়, আমিতো বহুত তেনেকুৱা ফল, মূল খাওঁ আৰু আমি পাৰিলে বেছি কি কয় আমাৰ উ, উ তেনেকুৱা গ্ৰাম্য অঞ্চলত পোৱা কিছুমান ফলবোৰতো বেছি উপকাৰিতা বুলি মই ভাবো।
অ'।
কাৰণ বহুতো তেনেকুৱা ফল মূলতটো পোৱা যায় চহৰ নগৰ বিলাকত হয়ে নে, নহয়? বজাৰ বিলাকত পোৱা যায়। তথাপিওঁ তথাপিওঁ কিছুমান ফল-মূলবিলাক কাৰণ বহুত তেনেকুৱা দূৰ দূৰ ঠাইৰ পৰা অনা হয়। হয় না নহয়? আৰু আমি শুনিবলৈ পোৱা যায় যে কিছুমান ফল-মূলবিলাক মানে যেতিয়া গছৰ পৰা ছিঙা হয় তেতিয়া মানে কু কুমলীয়া আৰু কেঁচা তেনেকুৱা অৱস্থাত ৰস নোহোৱা, ৰস নোহোৱা সময়ত মানে সময়ৰ আগতীয়াকৈ তেনেকুৱা ছিঙে বুলি আমি কোৱা শুনো হয় নে নহয়? আৰু যেতিয়া এইবোৰ বজাৰত পোৱা যায়, তেতিয়া এই সময়ত আমি কিছুমান ফল-মূলক কি দেখা পায় যে পকা বহুত এনেকুৱা ৰস থকা আৰু দেখিবলৈ ৰংচোৱা নিচিনা দেখে।
অহ।
কিন্তু তাত কিয় আমাৰ গ্ৰাম্য অঞ্চলত পৰা যদি আমি, গছৰ পৰা আমি চিধাকৈ যদি খাব পাৰোঁ। তেতিয়া বেছি লাভদায়ক বুলি মই ভাবোঁ, কাৰণ যেতিয়া আমি গ্ৰাম্য অঞ্চলৰ পৰা তেতিয়া মানে আমি উচিত সময়ত মানে প্ৰকৃতিৰ অনুসাৰে মানে পকা তেনেকুৱা ৰস থকা ফল-মূলবিলাক আমি খাবলৈ পাওঁ হয় নে নহয়?
অহ, ‌ হয়।
আৰু মই ভাবোঁ তেনেকুৱা ফলবিলাক বেছি আমাৰ শৰীৰত তেনেকুৱা উপকাৰ কৰে বুলি মই ভাবোঁ। ভাবোঁ কাৰণ আমাৰ শৰীৰতো কিছুমান তেনেকুৱা ভিটামিনবিলাক প্ৰয়োজনীয় হয়। হয় না নহয়? কিছুমান-কিছুমান ভিটামিনবিলাক যেনেকুৱা এ ভিটামিন, বি ভিটামিন তেনেকুৱাবিলাক। কিছুমান তেনেকুৱা আইৰন থকা তেনেকুৱা ফলবিলাকো পোৱা যায় হয় নে নহয়?
অ', হয়, পায়, পায়।
অহ, তেনেকুৱা কিছুমান উম। কিছুমান তেনেকুৱা ভিটামিন থকা উপকাৰ কৰিব পৰা। ফল-মূল কিছুমান শক্তিটো ফল-মূলৰ পৰাও আমি পাব পাৰি। সেইবাবে পৰাপক্ষত যদি আমি আমি নিজৰ যদি ঘৰত বা নিজৰ গাঁৱতে যদি আমি এইবিলাক যদি গছবিলাক তেনেকুৱা ফল-মূলৰ গছবিলাক আমি ৰুই ল'ব পাৰোঁ, তেতিয়াহ'লে বেছি উপকাৰ আছে বুলি মই ভাবোঁ।
হয়, নিশ্চয়।
হয়, হয়, হয়। আজিৰ দিনত দেখিবলৈ পোৱা যায় যে, বেছিভাগেই ফল-মূল খোৱাৰ পৰা আগ্ৰহ নোহোৱা হৈছে। হয় নে নহয়?
অহ', হয়।
যেতিয়া ঘৰৰ পৰা যদি ক্ষন্তেক সময়ত যদি তেনেকুৱা নগৰ চহৰবিলাকত ওলাই তেতিয়া আমি দেখিবলৈ পাওঁ যে কিছুমান তেলৰ ওপৰত নিৰ্ভৰ কৰি তেনেকুৱা বনোৱা খাদ্য পৰাই বেছি মানুহে গ্ৰহ গ্ৰহণ কৰে। হয় নে নহয়?
অহ', হয়, হয়।
মই ভাবোঁ এইবিলাক গ্ৰহণ কৰাৰ উপৰি যদি, সেইবিলাকৰ ঠাইত যদি এইবিলাকৰ সলনি সেইবিলাকৰ বিনিময়ত যদি এটা হ'লেও ফল যদি কিনি কেনে খায়, তেনেহ'লে তাতকৈ বেছি বেছি আমাৰ শৰীৰৰ উপকাৰ ঘটিব বুলি মই ভাবোঁ।
অ, হয় আপুনি কওক? কথাবোৰ সঁচাকে মানে, সচা কথা আৰু নিচ মানে আমি ফল-মূল খাব লাগে, তেতিয়াহে মানে আমাৰ শৰীৰত মানে যিখিনি ভিটামিন বোৰ লাগে সেইবোৰ মানে শৰীৰত মানে ফুলফিল হ'ব। আৰু ক'ব গ'লে মানে বহুতে এনেকে ফল-মূল আছে, জোনটো খালে মানে আমি পানী খাব দৰকাৰেই নহয়, মানে আমি যেতিয়া পিয়াজ লাগে ন, মানে চাপজ মানে এতিয়া ৱাটাৰ মেলন টো চাই লওক সেইটো মানে বহুত পানী থাকে ইয়াতে। আৰু যদি সেইটো খাই দিয়ে না, টো মানে অলপ সময়ৰ কাৰণে পিয়াজ নালাগে আৰু। মানে সেইটো আমাৰ শৰীৰত বহুত পানীৰ কাম কৰে বিকজ আমি চবে জানো আমাৰ শৰীৰতটো মানে সত্তৰ পাৰ্চ যেনেনে মানে পানী দি বনোৱা সেইকাৰণে মানে আমাৰ আমি যিমান পাৰো মানে ফল-মূল খাব লাগে। ফল-মূলত মানে বেছি পানী-পানী থাকে যেনেকে। বহুত ফল-মূল আছে, যেনেকে ৱাটাৰ মিলন, ড্ৰেগন ফ্ৰুট সেইবোৰ মানে জুচ বনাই খ ভালে মানে আমাৰ শৰীৰত সেইটো ভিটামিন বোৰতো পায় আৰু, আৰু যদি কোনোবাই যদি ফল-মূল খাব বেয়া পায়, তেতিয়া মানে সেইটো ৰছো, ৰছতটো খাব পাৰে ফল-মূল। মলৰ যেনেকে এতিয়াতো আৰু কুহেৰৰ ৰস বহুত খাই মানুহবোৰে। আৰু সেইটো খাবও লাগে, মানে এনেকে কোৱা যায় আৰু। কুঁহিয়াৰৰ ৰছ খালে, মানে জণ্ডিচ নহয়, বুলি এনেকে কোৱা যায় আ কিমান সঁচা কথা সেইটো গ'ম নাপাও কিন্তু বহুত মানুহে কয় আৰু। যে কুহেৰৰ ৰছ খালে মানে জণ্ডিচ বেমাৰটো নহয় বুলি আৰু পোহেৰৰ গছটো সঁচাকে আমি খাব লাগে। কিয়নো ক'ম গলে তাতে মানে চুগাৰ আছে ন, আৰু সেইটো চুগাৰটো মানে অ, আমাৰ বডটো লগাগা হয়, কাৰোবাৰ যদি মানে চুগাৰ ৰৌ থাকে, সেইবোৰ মানে মানুহবোৰে এইটো কুহৰ ৰসটো খাব পাৰে আৰু, আৰু সদায় যদি আমি ৰাতিপুৱা উঠিখি এটা, এটা কল খালেও মানে ক'ল বা কিবা এটা এনেকে ল, মূল খাব লাগে। তেতিয়া মানে কি হয় আমাৰ এটা অ, শৰত মানে ৰাতিপুৱাই ফলটো খাই ন, তেতিয়া মানে বেছি আমাৰ শৰীৰত কাম কৰাটো দেখা আৰু সদায় মানে এটাট ম লাত মানে স, ম, ফল, মূল খাও সেইটো ৰু, বনাই থ ল, মানে আৰু এনেকে নোখোৱাকে, নাথাকিব, নালাগে ক'ব গলে মানে ফল, মূলত যিখিনি ভিটামিন আছে। সেইখিনি ভিটামিন টো আমি মানে বেলেগ ক'তো পাব নোৱাৰো যেনেকে আমি ভাতবোৰ খাও কিন্তু সেই ভাত বোৰত আমাক আহ, শৰীৰত লগা ভিটামিন বোৰতো চ'ব নাপায় মানে। তাতে অকল কাৰ্বহাইড্ৰেট হে, পাব। মাংস খালে অকল প্ৰটিনহে পাব। কিন্তু আমাৰ শৰীৰত কি, ক, কি, হয়, মানে ফল, মূলৰ মানে ভিটামিন টো লগা হয়, যোনটো আমাৰ শৰীৰৰ কাৰণে বহুত প্ৰয়োজন আৰু, আৰু সেইটো ভিটামিন নাথাকিলে মান মানুহে বহুত দুৰ্বল হৈ যায়। সেইকাৰণে মানে মানুহৰ কিবা এটা বেমাৰ হলে মানে মানুহ বোৰে কয় আৰু ফল, মূল খা, বুলি বা কাৰোবাৰ যদি কিবা বেমাৰ হলে দুৰ্বল হৈ গলে বেলেগ মানুহবোৰে মানে চাব আহিলে ফল, মূল লৈ আহে। ফল, মূলৰ ৰচ চাই, ৰছ, ল, আহে, যাহতে মানে সিহঁতে আৰু সিহঁতৰ মানে শৰীৰতটো আকৌ মানে ষ্ট্ৰং হৈ যায়। এনেকে দুৰ্বল নাথাকে সেইকাৰণে আমি যিমান পাৰো ফল, মূলতটো মানে খাব লাগে, আৰু ন, সেইটো বহুত ভাল কথা আমাৰ যদি যদি আমি অ, ফল, মূল খাই থাকো। অ, আপোনাৰ লগত আছে। স, মানে ফল, মূলৰ বিষয়ে কথা আলোচনা কৰি বহুত ভাল লাগিল। আপোনাৰ পুনৰ মই বহুত মানে শিকিব শ শিকিব পালো আৰু আপোনাৰ পৰাও বহুত কথা এতিয়া মানে আমাৰ সময়ো হৈ গ'ল। ত, আমি আমাৰ আলোচনাৰ কথাাতটো মানে ইয়াতে থৈ দিও নেকি। আৰু পিছত আকৌ আশা আশা কৰোঁ, পিছত আকৌ বেলেগ আলোচনা কৰিম বুলি বেলেগ বিষয় অ' পিছে এতিয়া আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল ধন্যবাদ।
অ' দিয়া ধন্যবাদ।